আচৰিত।
হেল্লৌ'।
উম, কি খবৰ ভাল না?
আছো ভালেই, আপোনাৰ কি খবৰ?
আছো মোটামুটি ভালেই, ভালেই আছো। খোৱা লোৱা হ'ল?
হ'ল। হ'ল মোৰ। ঘৰত যে ভাল আপোনাৰ?
অহ' মোৰো খালো ৰ খোৱা লোৱা হৈ গ'ল।
অঁ, কি দি খোৱা যাব তেনে?
কালি
আজি মানে খালো আৰু মানে আলু, চিকেন
অঁ কওক।
আলু দি চিকেন দি বনাইছিল। তোমাৰ?
অঁ আমি খালো আজি মাংস দি খালো, মাংসৰ দি আলু দি বনাইছিল।
অহ। মই ভাবিছো ধুবুৰী ঘুৰিবলৈ যাওঁ যাওঁ নেকি ব্ৰিজটো চাবলৈ।
অঁ, ফুৰিবলৈ যাব না ধুবুৰী?
ফুলবাৰী ব্ৰীজ উম, এইটো ভাবি আছ
ফলুৱাৰি ব্ৰীজ না? হয়, তাতে জাগাটো ভাল আছে ন'?
অঁ যায় মই দেখি আহিলো হয়।
হয়, জাগাটো ভাল আছে মানে দেখিবলৈ সুন্দৰ জেগা সুন্দৰ দৃশ্য আছে, বহুত বহুত ধুনীয়া ধুনীয়া। মানে দৃশটো ভাল বহুত ভাল লাগে।
হয়, সেইটো মানে ভাবি আছো যে
তোমাৰ কোনটো জাগা ভাল লাগে তোমাৰ মানে ভ্ৰমণৰ কাৰণে? হেল্ল' তোমাৰ ভ্ৰমণৰ কাৰণে কোনটো জেগা ভাল লাগে?
ভ্ৰমণৰ কাৰণে মোৰ মানে নৈনিতাল গৈছি ছিলো একবাৰ, ননিতল গৈছিলো এবাৰ। নৈনিতালৰ দৃশ্যটো ভাল আছে। উত্তৰাখণ্ড ননিতাল। নৈনিতাল উত্তৰাখণ্ড।
এটো কোন চাইডত পৰে?
এইটো ইউ পিৰ লাষ্টত পৰে উত্তৰাখণ্ড ইউ কে।
তাতে কিবা জাগা, তাতে ঠাইটো কেনেকুৱা জাগাটো কেনেকুৱা?
মানে তোমাৰ এইটো হিল এৰিয়া, পাহাৰীয়া জেগা।
হেল্ল'?
মানে ফুৰিবলৈ খুব মানে
হাল্ল'?
দেখিব দেখিবলৈ হেল্ল।
হেল্ল'?
ননিতাল হেল্ল।
বুজি পোৱা বুজা নাযায়।
বুজা বুজি পাই আছোঁ ত শুনা পাইছোঁ কৈছোঁ। শুনা পাই আছোঁ। এ ননিতাল গৈছিলো না, হেল্ল'। অঁ শুনা নাই, হেল্ল'। হেল্ল?
হেল্ল'।
অ' হেল্ল' বুজা নাযায় নেকি?
এতিয়া শুনা পাই আছোঁ।
অ' কেতিয়াবা বন্ধ হৈ যায় যে নেটৱৰ্ক নাই নেকি তোমাৰ তাত?
নেটৱৰ্কটো আছে মানে কিবা ডিষ্টাৰ্ব ডিষ্টাৰ্ব হৈ আছে অলপ।
হয় নেটৱৰ্কৰ ইছ্যু হৈ আছে ন'।
হয় হয় হয়। মানে মই ননীতাল গৈছিলো এবাৰ।
আমাৰাক আ-আছামত।
হা?
তাতে কেনেকুৱা জেগাটো কেনেকুৱা?
হা? কোনটো?
তাতে জেগাটো কেনেকুৱা? তুমি তাত গৈছিলে যে?
হেল্ল'। কিলিয়াৰ শুনা না
তুমি য'ত গৈছিলা কত গৈছিলা ফুৰিবলৈ জাগাটো?
ননীতাল, ননীতাল। সেইটো মানে ইউ পি লাষ্টত ইউ কে পৰে। এ ঠাইতো বহুত ভাল।
এইটো মানে আমাৰ আস এ আপাৰ আছাম মানে আমাৰ আছামৰ বাহিৰত বহিৰাজ্যত না?
আছাম নহয় এইটো ননিতাল এইটো পৰে
হয়টো কৈছ সেইটো মানে আমাৰ বাহিৰত আছামৰ বাহিৰত।
অ' ইউ পিৰ লাষ্ট কন কৰ্নাৰত।
অ', আমাৰ আছামত কোনটো জাগা ভাল লাগে? কোনটো ঠাইত গ'লে ভাল হয়?
মেঘালয় আছে, শ্বিলং আছে এ এইবিলাকো ফুৰিবলৈ ভাল। আৰু এটা আৰু এটা আছে ফুল ফিলিং।
হয়।
উম পিকনিক, পিকনিক খাব যায় না মানুহ।
হয় হয়। নহয় যাব লাগে ক'তবা ঘূৰি ফুৰি মানে ফুৰিবলৈ মানে ভ্ৰমণ কৰিবলৈ যাব লাগে ন'।
অ হয় হয় হয় যাম, এইবাৰ ভাবিছো মানে পিকনিকত যাও নেকি?
এইটো ক'ত যাব এইটো ক'ত কোন ঠাইত আপুনি কোন ঠাইত বাছনি কৰিছে ক'ত
হা?
এইটো ৰায় মানে কি আপোনাৰ এই আপোনাৰ এইটো ৰায় মানে কি আপোনাৰ লোকেল জেগা হয় নেকি?
লোকাল জেগা লোকাল হয়, এইটো মানে গৰমৰ দিনত গলে মানে গা ধুব ভাল পৰিৱেশ মানে গা ধুবলৈ গ'লে মানে ভৰি টো ঠাণ্ডা হৈ যায় মানে ভাল লাগে আকৌ।
অ' তাতে কেনেকুৱা তেনে প্ৰাকৃতিক দৃশ্য, পাহাৰ পোহোৰ কিবা কিবি আছেনে নাই তাতে প্ৰা
আছে আছে আছে নলী ন উম নদী আছে। মানে পাহাৰীয়া এলেকা মানে দৃশ্য আছে আছে আছে। মানে খুব ভাল ঠাই এইটো। ভাবিছো এদিন যাম নেকি ঘুৰিবলৈ ফুৰিবলৈ?
হাঁ?
যাবা নেকি তুমি?
হেল্লৌ'
অঁ হেল্লৌ'
নেটৱৰ্কে বহুত প্ৰব্লেম হৈ আছে ন?